উম, কোৱা?
কি কৰি আছিলা?
হয় এনেই।
ভালে নে?
উম ভাল ভাল, তোমাৰ?
কি হল ফোন এটাও নকৰা হল যে একেবাৰে সময় নাইকিয়া হৈছে নেকি?
কি কবা এতিয়া তোমাৰ অলপ গৰমৰ যি তাপহে, তোমাৰ দিনৰ দিনটো কেনেকে কটাও কেনে কৰা পাছত চিন্তা কৰিব পাৰ হৈ যাই।
হয় অ
খেতি বাতি কৰি আছে নে?
খেতি বাতি এয়া লাগিছে আৰু। অলপ চলপ। মই ভাবিছো কিন্তু দেই আজি আজিকালি মানুহ বোৰ সময়বোৰ নাইকিয়া হ'ল।
হয় হয়, সময়বোৰ এতিয়া কি কবা বি সকলোৱে সময় ম নিজৰ নিজৰ এতিয়া কামত লগা থাকে।
উম আৰে ভাবিছো অঁ মই ভাবিছো কি এতিয়া তোমাক ফোন কোৱা কথাটোকে সুধিলত ভাবিছো আমাৰ মানে জীৱনৰ সময় সময় সময়ৰ মূল্য আচলতে কিমান বেছি জানানে?
হয় হয় হয় হয়।
এ
সময় হৈছে মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ, গম পাইছা নাই এতিয়া সময়ৰ কথা ওলালতহে মানে মনত পৰিছে আও।
হয় হয়।
উম।
ধন সম্পত্তি ঘৰ বাৰী হেৰুৱালে পুনৰ লাভ কৰিব পাৰিম। কিন্তু আমি সময় কেতিয়াও কিন্তু উভতি নাহে দেই।
হয় হয়।
পাৰ হৈ যোৱা সময় কেতিয়াও উভতি নাহে।
নাহে নাহে নিশ্চয় নাহে নিশ্চয় নাহে।
সেইকাৰণে কোৱা হয় সময় আৰু যোৱাৰ কাৰো বাবে ৰৈ নাথাকে গম পাইছ তেনে সময় সদায় আগবাঢ়ি থাকে। উম। বহুতে কিন্তু এই কথাটো বুজিও সময়ৰ সঠিক ব্যৱহাৰ নকৰে আকৌ দেই।
হয় এইটো কোৱা আছে নহয় সময়ৰ হৰ সময়ত নামাৰিলে তোমাৰ অ কাম তোমাৰ ঠিক নহব বুলি।
উম! মোবাইল ফোন হওক, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয়তা আড্ডা বা অ এনেই ঘণ্টাৰ পিছত ঘণ্টা কটাই দিয়ে।
হয়-হয়, কটাই দিয়ে হয়।
উম হয়। এ বিশেষকৈ মানে আমাৰ দৰে ছাত্ৰ-ছাত্ৰীৰ বাবে সময়ৰ সঠিক ব্যৱহাৰটো অতি প্ৰয়োজনীয় গম পাইছানে?
হয়-হয়-হয়।
পঢ়া-শুনা হওক খেল-ধেমালি হওক, বিশ্ৰাম বা পৰিয়ালৰ সৈতে সময় কটোৱা। সকলো কামৰ বাবে এটা সুন্দৰ সময়সূচী থাকিব লাগে আমাৰ গম পাইছানে?
হয়-হয়, থাকিব লাগে হয়।
মই এতিয়া বাৰু প্ৰতিদিনে তোমাৰ মানে কাৰ্য্য সময়সূচী মানে মানি চলিবলৈ চেষ্টা কৰিবলৈ লৈছোঁ আৰু।
হয়।
পুৱা সোনকালে উঠি তোমাৰ ব্যায়াম কৰা তাৰ পিছত আকৌ তোমাৰ পঢ়া আৰম্ভ কৰা। ইয়াৰ-ইয়াৰ ফলত কিন্তু মোৰ মনোযোগ বৃদ্ধি পাইছে দেই এইখিনি কৰাৰ ফলত মানে। সেইটো এটা খুব ভাল অভ্যাস। এইটো এটা খুব ভাল অভ্যাস গম পাইছানে?
হয়-হয়।
মই আগতে তোমাৰ বহু সময় এনেই নষ্ট কৰিলো। এতিয়া তোমাৰ পৰীক্ষা আগতে তেতিয়াহে দৌৰা-দৌৰি কৰি পঢ়িবলৈ বহিব লাগিছিল। ফলস্বৰূপে তোমাৰ মানসিক চাপ পৰে, এইবিলাকৰ কাৰণে গম পাইছানে?
হয়-হয়, নিশ্চয় পৰেটো।
উম। ত মানসিক চাপ পৰে মানে কি আৰু তোমাৰ এতিয়া যিখিনি কমপ্লিট হোৱা নাই ধৰা আমি নপঢ়িলো, সময় থাকোঁতেই নপঢ়িলো। আহ একজামৰ ওচৰত আমাৰ মানে তোমাৰ ওপৰা-ওপৰিকে হ‌ওক সকলোখিনি কমপ্লিট কৰিবলগীয়া হয়। ফলত মানসিক টোপনি ভালকে ন নহা হয়। ত' সেইখিনি সময়ৰ ফলতে হৈছে ন আমি সময়ৰ সঠিক ব্যৱহাৰ নকৰা কাৰণে আমাৰ সেইখিনি হৈছে। সেইকাৰণে মানুহৰ সময় সঠিক ব্যৱহাৰ নিজে কৰিব লাগে।
হয়-হয়-হয়, তুমি ঠিক কথা কৈছা।
সেইটোৱেই সমস্যা যদি আমি প্ৰতিদিনে অলপ-অলপকে পঢ়ো হয় তেন্তে সেই মুহূৰ্তৰ কোনো অসুবিধা নহয় আমাৰ। অঁ! পৰীক্ষাৰ সময়ত ধৰা কোনো অসুবিধা নহয় আমি যদি সেই সময়ত ভালদৰে পঢ়োঁ। হয় নহয় বাৰু? উম! সময়ৰ আকৌ ব্যৱস্থাপনা কেৱল পঢ়া-শুনাতে নহয় তোমাৰ গম পাইছা নাই? জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন এজন ব্যৱসায়ী হওক বা এজন কৃষক হওক, এজন চিকিৎস চিকিৎসক হওক বা এজন শিক্ষক হওক সকলোৰে বাবে সময় অতি প্ৰয়োজনীয়।
হয়, সকলো ক্ষেত্ৰতে প্ৰয়োজন হয়।
অঁ-অঁ মানে অতি মূল্যৱান, প্ৰয়োজন বুলিও নহয় মূল্যৱান। কৃষকে যদি তোমাৰ সময়মতে বীজ মানে বীজ যদি নিসিঁচে তেতিয়া ভাল শস্য উৎপাদন যানো হ'ব চিকিৎসকে যদি তোমাৰ অ চিকিৎসকে যদি তোমাৰ ৰোগীক সময়মতে যদি অ চিকিৎসা নকৰে তেনেকে তেন্তে ডাঙৰ ক্ষতি হ'ব পাৰে তেনেদৰে বা খেলুৱৈসকলেও সময়মতে অনুশীলন যদি কৰে সেয়ে তেওঁলোকৰ সফলতা লাভ কৰিব কষ্ট আৰু সময়ৰ মানে সদ ব্যৱহাৰ কৰিলেহে অ কষ্ট আৰু সময়ৰ সদ ব্যৱহাৰ অবিহনে কোনো লক্ষ্য পূৰণ নহ'ব
হয় হয় হয় তুমি ঠিক হয় হয়
হয় হয় এই যে তোমাৰ মহান ব্যক্তিসমূহ মহান ব্যক্তি সমূহ কেনেদৰে তোমাৰ মানে এনেকে আমাৰ মানে এতিয়া এতিয়া মৰিও অমৰ হয় নহয় তেওঁলোকৰ নাম আমি প্ৰত্যেক মুহুৰ্ততে লব লগগীয়া হয় এতিয়া ধৰাছো তোমাৰ মহান ব্যক্তি যেনে মহাত্মা গান্ধীয়ে হওক ডক্তৰ এ পি জে আব্দুল কালামে হওক বা স্বামী বিবেকানন্দই হওক সকলোৱে সময়ৰ মূল্য বুজি পাইছিল তেওঁলোকে গম পাইছানে তেওঁলোকে প্ৰতিটো মুহূৰ্তত সদ ব্যৱহাৰ কৰিছিল সেইটো কাৰণে তেওঁলোকে এতিয়া আজিও মানে অ মৰি পেলাই উজলি আছে গম পাইছা নে নাই
হয় হয়
উম মই কিন্তু এখন কিতাপ পঢ়িছিলো দেই মই সেই ডক্তৰ কালামৰ আব্দুল কালামৰ জীৱনী পঢ়িছিলো তেওঁ কৈছিল যে সপোন মানে সেইটো নহয় গম পাইছা নাই সপোন সেইটো নহয় যিটো টোপনি দেখা যায় সপোন সেইটো যিয়ে মানুহক টোপনি যাব নিদিয়ে গম পাইছানে
হয় হয় হয়
অ ইয়াৰ অৰ্থ হল মানে কি জানা নাই লক্ষ্য পূৰণৰ বাবে সময়ৰ সঠিক ব্যৱহাৰ কৰাটো অতি দৰকাৰ কিন্তু সেইখন আহ তেওঁ যিখন এইখন পঢ়িছিলো মই জীৱনীখন আহ তেওঁ সেই টোৱে কৈছিল মানে টোপনি হে টোপন বোলে মানে এনেও জতুৱা ঠাঁচ আছে নহয় হা মানে শুই থকা হা এ কিবা এটা আছিলে
শুই থকা হাঁহে মাছ ধৰিব নোৱাৰে
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে নে কিবা এটা বুলি আছিলে নহয় তোমাক জতুৱা ঠাঁচ এটা এতিয়া তেওঁ তেনেকে কৈছে ন সপোন সেইটোৱে সেইটো নহয় যিটো টোপনি দেখা যায় সপোন সেইটো হয় যিয়ে মানুহক টোপনি যাব নিদিয়ে ইয়াৰ অৰ্থ সেইটোয়ে কৈছে তেওঁলৈক লক্ষ্য পূৰণৰ বাবেহে সময় সঠিক ব্যৱহাৰ কৰিবলৈ অতি দৰকাৰ
হয় হয়
আমি যনে আমি যদি মানে প্ৰতিদিনে এটা ঘণ্টাও অপচয় নকৰো তেন্তে বছৰৰ শেষত সেই সময় বহু ডাঙৰ কামৰ সম পূৰ্ণ কৰিব পাৰিম সেইটো হয়ও যদি আমি তোমাৰ সময় সদ ব্যৱহাৰ কৰি এতিয়া যদি তোমাৰ আহ ভালকে পঢ়া শুনা কৰো তেতিয়া হে তোমাৰ আহ সুন্দৰকে সেইখিনি কম্লিট কৰি পেলাই আমি নিজৰ ভৰিত নিজে থিয় দিব পৰাকে এটা নিজৰ যোগ্য চাকৰি গোটাই লব পাৰিম
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় তুমি ঠিক কথা কৈছা হয়
অ কিন্তু সময়ৰ সদ্ব্যৱহাৰ কৰিবলে আত্মনিয়োগো কৰিব লাগিব গম পাইছা নাই আত্মনিয়ন্ত্ৰণো কৰিব লাগিব মোবাইল, টিভি বা অপ্ৰয়োজনীয় কামতো অধিক সময় নিদিয়াই ভাল গম পাইছা নাই মোবাইল হওক টিভি হওক টিভিতো বাৰু খুব চোৱা নহয় কিন্তু মোবাইল ধৰা, অঁ মোবাইলে হওক। অপ্ৰয়োজনীয় কামত মানে অধিক সময় নিদিয়াই ভাল, মই মানে মই ভাবো আৰু এতিয়া উপলব্ধি কৰিছো মানে।
হয় হয় হয় হয়।
উম, সময়মতে শোৱা আৰু সময়মতে উঠাও স্বাস্থ্যৰ পৰা অতি উপকাৰী গম পাইছে। ছানে নাই, সময়মতে শুব লাগে সময়মতে খাব লাগে, এখন মানে ৰুটিন তোমাৰ মানে বনাই ললে ভাল আৰু।
ভাল ভাল ভাল নিশ্চয় ভাল।
সুস্থ শৰীৰ থাকিলেহে আমি সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম গম পাইছা নাই।
হয় হয় পাৰিম পাৰিম পাৰিম।
উম। কিন্তু আমি প্ৰায় পঢ়ি থাকোতে, প্ৰায় শিক্ষক এজনে এটা কথা কৈছিল দেই আজিৰ কাম কাইলৈ নথবা, এই অভ্যাসে সফলতাৰ পথ মুকলি কৰে গম পাইছা নাই, আজিৰ কাম কাইলৈ নথবা, কিন্তু আজি কামটো তুমি আজিয়ে কৰা। কাইলে কি হব আমি নাজানো ন। আৰু তুমিও নাজানা, কাইলৈ সেইকণ সময়ত তোমাৰ অঁ, কিবা অসুবিধাও হ'ব পাৰে। সেইটো কাৰণে আজিৰ কাম আজি কৰা। কাইলৈ নথবা। এই অভ্যাসে সফলতাৰ পথ মুকলি কৰে, হয়তো সেইটো ঠিকে কৈছে। কৃষক জনে কি ধুনীয়াকে মানে আ এইটো প্ৰত্যেক দিনা আমি শুনিবলৈ পাওঁৱেই। এ মানে মানুহে ধৰা তোমাৰ এখন ৰুটিন থাকিব লাগে গম পাইছ ছানে নাই, হেল্ল' অঁ এতিয়া ফোনটোৰ কাৰণে ধৰা এতিয়া আমি ষ্টুডেন্ট বা পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে মোবাইলটো যি ব্যৱহৃত কৰা হয়। সেই ব্যৱহিত তোমাৰ মানে কি হয়? কিবা নটিফিকেশচন এটা হলেও তোমাৰ এই মোবাইলত যে আহি থাকে ফেচবুকে হওক ইনষ্টা টিউটাৰে হওক, কিবা কিবি এইবিলাকৰ নটিফিকেশ্যন আহিলে আমাৰ তোমাৰ ধৰা সেইবোৰ ক্লিক কৰি চোৱা হয়। কিন্তু সেইখিনি নাচাই যদি আমি পঢ়াত যদি সেইকণ সময় আঁহ মানে যিখিনি গুৰুত্ব বস্তু গুৰুত্বপূৰ্ণ বস্তু আমি চাই আছো, সেইখিনি যদি নিজে আমি টাইমটো মানে দিওঁ। তেতিয়াতটো আমাৰ কোনো বিফলতাৰ দিশে যোৱা নহ'ব চাগে, মই ভাবো
হয় হয়, আমি তোমাৰ ইয়াত ডিজিটেল ৱৰ্ল্ খনে তোমাৰ বহুত অপচয় কৰা দেখা পোৱা যায়। ন নম্বৰ ডিজিটেলৰ বহু সময় তোমাৰ ধৰি ব্যস্ত হৈ থকা দেখা পোৱা যায় হয় নে নহয়?
উম, বিশেষকৈ মোবাইল ফোনটো ব্যৱহাৰ অঁ, মোবাইল ফোনটো ব্যৱহাৰ কৰা দেখা যায়, কাৰণ মোবাইল ফোনটো ব্যৱহাৰ কৰক কোনো কথা নাই। অঁ ভালো আছে তোমাৰ মুঠতে ব্যবহাৰ দুটা আছে ন ভাল বেয়া আৰু। সেই ভাল খিনি মানে তুমি আয়ত্ব কৰি বেয়া বেয়া খিনি তুমি লব নালাগে আৰু, সেইটোয়ে কৈছো।
হয় হয়। আমি আচলতে তোমাৰ সেই ডিজিটেলৱল্ড খনৰ পৰা আমি নিজেও আমাৰ সৰু ভাইটি ভণ্টী, সকলক দূৰৰপা দূৰত ৰাখিব লাগে, তেতিয়াহে তেওঁলোকে সময় ম উম, কাম সময়ত কৰিবলৈ শিকিব ন তাপা সময়ৰ মূল্য বুজি পাব হয়নে নহয় তাপা, আ তেওঁলোকে এতিয়া পিছলৈ গৈ বহুত ডাঙৰ বিপদতো পৰিব পাৰে হয় নে নহয়?
হয় হয়। সেইটোৱেই কথাটো আমি শিকালেহে তেওঁলোকে শিকিব গতিকে আমি যি কৰিছোঁ তেওঁলোকে আমাৰ নিতি আদৰ্শই ল'ব
হয় হয় হয়
আৰু ফোনটো মানে মোবাইল ফোনটো ব্যৱহাৰ কৰাৰ লগত নিজৰ কথা তোমাৰ এতিয়া ফোনটো ধৰা প্ৰত্যেককেই লাগেই গ্ৰুপে হওক বা অ কিবা আজিকালিতো প্ৰায় ধৰা কিতাপ কিছুমানৰ কিতাপ নাথাকে ন কিনিব পৰা সক্ষমতাটোও নাথাকিব পাৰে এখন কিতাপৰ ছেমিছ ষ্টৰ চিষ্টেমৰ তোমাৰ এখন কিতাপৰ দাম কিমান ত সেইখিনি তোমাৰ নিজে চাই পেলাই পঢ়িব লাগিব তাকে ভাল খিনি আয়ত্ব কৰি নিজে বেয়া খিনি যদি নলয় তেন্তে মই ভাবো নিজৰ উপকাৰটো বেছি হ'ব
হয় হয় হয় নিশ্চয়ভাবে হয় উম তাকে আমি এই সময়ৰ কাঁড় আমি সময়ত মাৰিব সময়ৰ সৰ সময়ত মাৰিব লাগে হয় না নহয়
সময়ত মাৰিব লাগে হয় সেইটোৱেই আও বাৰু আজি আলি আলোচনাটো কৰি ভাল লাগিল তোমাৰ লগত উম উম হয় বহু কথা শিকিলো অ অ ঠিক আছে হ'ব